শুনা পাইছোঁ, কি কৰিছা?
অ', কি কৰিছা? এই ভাত বনাবলৈ ধৰিছোঁ। তুমি কি কৰিছা?
মই এয়া ল'ৰাক পঢ়াই আছোঁ।
পঢ়াই আছাঁ নেকি? টিউচনৰ পৰা আনিলাগে। মই একে তিনিবাৰমান ফোন মাৰিছোঁ।
নহয়, মোৰ মোবাইলটো চাইলেণ্ট কৰি থলো তাৰপিছত। নাই, দিনতে কৈ থোৱা আছিলে, পাহৰি থাকিলোঁ। তাৰপিছতে ফোনটো মানে, আপোনালৈ ৰখি অ' ৰখি আছিলোঁ অকনমান দেৰি। তাৰপিছতে, ফোনটো আকৌ চাইলেণ্ট কৰি থৈ দিলো যে, গমেই নাপাওঁ মানে বাজি থকা।
অ', তাকেতো মই বোলো কিবা হ'ল। মই বোলো হেৰি, ইয়াত গাড়ীত গৈ আছা নেকি? এনেকে বুলি ভাবিছোঁ ঔ।
নাই, নাই আহিলো। কেতিয়াবাতে আহিলো।
আহি পোৱা চাগে, গাড়ীত গৈ আছে এনেকে বুলি ভাবিছোঁ।
নাই, নাই।
তাৰপিছত হেৰি, আজি ভণ্টি গৈছিলে ন'?
অ' গৈছিল, গৈছিল নেকি ন'? মইয়ো বাহিৰত গৈছিলো ফিল্ডত।
অ' হয় নেকি। এ কিবা, হেৰিটো কৈছে দেখোন। এ মাহে, মাহিলী বোলে, মাহে বোলে পঞ্চাছ টকাকে কাটে।
উম, পঞ্চাছ টকাকে, এই মিটিঙত যায় যে। ছেকেণ্ড চেটাৰডে, তেতিয়া দিব লাগে।
অ' ৰেজিষ্ট্ৰেশ্যন কৰাৰ বোলে পইচা লয় বোলে। হেৰি, তিনিশ কিমান টকা বুলি কৈছিলে।
উম।
তাৰপিছত আকৌ উম, তেইছ শ টকা কাটিব বোলে কিবা বুলি কৈছিলে। সেইটো
দুমাহত হেৰি, এইবিলাক মানে প্লেচমেন্ট কৰা ট্ৰেইনিং ফিছ এনেকে।
উম। তাই মোক আহিবলে কৈছে হি। কৈছে, পইচাটো বোলে, এনেকে, এনেকে কাটিব আৰু।
প্ৰথমতে কাটিব, পাছত নাকাটে। এবাৰে কাটিব, এবাৰ মানে এইটো নহয় বোলে, আপুনি আগতে পঠাই দিব লাগিব, সেইটো নহয়, কাম কৰাৰ পাছত দৰমহা পাওঁতে প্ৰথম আধা কাটিব ছেকেণ্ড বাৰ আধা কাটিব তাপিছত নালাগে আও কেতিয়াও বোলে
ম কৈছো তই এবাৰহে সোমাবি এভাৰে কাৰ কাটিব সোমাই ল
উম উম, এ, এবা সোমোৱা পাছত মানে এবা পিছত ধৰি লক এ, এমাহ দুমাহ বহি পেলাইও যদি কৰে কথাটো কৈছোঁ ধৰি লক কিবা কামত অ', সেকুৱা ধৰণ থাকেই ন মানুহৰ তেনেকে কৰি পেলাই কৰিলেও আপোনাত ট্ৰেইনিঙো দিব লাগে একো দিব নালাগে লগালগ তেতিয়া এটকাও দিব নালাগে খালি পঞ্চাচ টকাটো মাহেকত দিতেক কই থাকিব উম
তাপিছত
পঞ্চাছ টকাকেটা মানে সেকেটা দিব লাইব পঞ্চাছ টকাকেটা যি মাহত ধৰ পেণ্ডিং হৈ থাকে ন
উম, সেইটো না এ, পেণ্ডিং মানে সেইটো নহয় হ'বলা ধৰি লওঁক আপুনি এইটো মাহত কাম কৰিছে মিটিঙত আমা এভৰী মন এ, ছেকেণ্ড চেটাৰডে মিটিং হয়। মানে এমাহত এখন মিটিং হয় সেই মিটিংখন এইটো কাৰণেই হয় মানে মানুহ গৰাকীয়ে কিবা পব্লেম পাইছে নিকি আছে নি সেইবিলাকৰ কাৰণে ঠিক আছে য পব্লেম পালেতো পালে নাপালে ধৰি লওঁক উম আ, কোনো কথা নাই অকে ফাইন মানে গম পাইছে তাপাছত মানে সেই বচ স্তুটো আমি যে ভিজিট কইব যাম সেইয়া মানে তেওঁৰ ৰিক্সটো আমাৰ ওপৰত থাকিব ন অফিচ ওপৰত
উম গম পাইছোঁ।
সেইকাৰণে ধৰি ল পঞ্চাছ টকাকে দিব লাগে। পঞ্চাচ টকা আও
তাপছত অ', বাইদেৱে বাইদেৱে মানে কৈছ ছে কছে বোলে হেৰি এক এ‌, আজি মানে চাৰিটা বজালৈকে ৰাখিলেহেঁতেন তাপাছত তাই মানে ক'লে তুমি আপুনি ল'ৰা ছোৱালীৰ লগত আলোচনা কৰি লওঁক আৰু আৰু কৰ ঘৰ ঘৰ চাবলে আহে বোলে এনেকে মতামত ল'বলে আহে ভণ্টিয়ে কৈছে মতামত টোতো মোৰ মোৰতো ধৰ হাজবেণ্ড নায়ে মতামততোটো মোৰ ওপৰতে আৰু ল'ৰা‌ ছোৱালীটো মোৰ মই ল'ৰাছ ছোৱালী মতামত লৈয়েটো আহিছো সিহঁতে মোক কৰিব দিছে কাৰণে এতিয়া ম মতামতটো মোৰ ওপৰতে। তেনেকে বুলি কৈছে আৰু বাইদেউহঁতে কছে অ', তেন্তে তেন্তেটো কথা নাই হ'লেও অ', ঘখন চাবহি আৰু এবাৰ।
উম, ঘৰখন চোৱা বুলি নহয় তেওঁ ঘৰত গৈ পেলাই মানে ঘৰত যোনেই গাৰ্জেন নাথাকক গাৰ্জেন নহয় আৰু এতিয়া ল'ৰা হ'ব আৰু। টো ডাঙৰ নহয় জানো ভণ্টি ল'ৰা পা মানে চাইন এটা ল'ব ধৰি লওঁক মানে এ, তেওঁ গম পাই মানে তেওঁ যে কাম কৰা নহ'লে কি হয় কিছুমান মানে মনে মনে গুচি আহে পাছত কি হয় বোলে অ', এনুকুৱা ঢে হয়টো ন
যে এই মানুহজনীয়ে কাম কৰিবলৈ যোৱাটো হয় নে নহয় হয় নে নহয় সেইটো মানে উ, চবুটটো লয়।
উম উম। তামানে ঘৰৰ পাৰ্মিশ্যন নোলোৱাকে আমা সে তাত কাম নলয় কেলেই মানুহ নলয় পাছত আকৌ ক'ব অ', আমাক জোৰ জবস্তি কামত ভৰাইছে কিবা কিবি এইবিলাক কৈ দিয়ে ন ঢে মানুহ আছে। আ, আওচ আৰু আমাৰ এটা বচ টো ভাল চিধা চিধি কৈ দিয়ে আপোনা লুকুৱাই পেলাই পইচা নাকাটে হেই নহয় অপেন অপেন কৰি দিয়ে।
উম। তাছত তুমি আজিও ফিলত গৈছিলা?
উম, আজিও মই এই উম ৰঙাপাৰা গৈছিলো আজি।
অ' তাৰছত এতিয়া ভণ্টিক মানে কাইলৈ চাৰিটা বজালেকে ৰাখি খানা বনাব, তাত বোলে খানা বনাবলৈ দিয়ে বোলে।
উম তাত দে মানে ট্ৰেইনিঙতহে আহি চাব মানে বনাই নে নবনাই, তেওঁ সেইটোয়ে।
অঁ, সেইটো চাব আৰু।
উম।
ভাত - চাত বনাবলৈ দিব‌
ও, এ এনেকোৱাই কিবা এনেকোৱা কৰিব আৰু।
অ' কিবা এটা বনাবলৈ
উম।
অঁ, কিবা এটা বনাবলৈ দিয়ে আৰু গ'ম পাইছো, সেইটোয়ে মানে সেইটোৱে প্ৰেক্টিকেল অ' প্ৰেক্টিকেল বুলি কৈছে আৰু।
উম।
প্ৰেক্টিকেল কৰাব কাইলৈ আৰু চাৰিটা বজালেকে ৰাখিব, মই কৈছোঁ অঁ যাবি আক' তই কৰিবি‌ গৈ। এনেইনো তই ক'ত
পৰহিলে প্লেচ কৰাই দিম বুলি কৈ কিন্তু যদি তেওঁ আজিটো ট্ৰেনিইং হিচাপেই ল'লে ন' কথা খি কৰি যে দিলে আৰু সেইকাৰণে এনেতো এ সপ্তাই কৰাই কিন্তু বাইদেউক মানে ধৰি লওঁক ইমান সদায় অহা যোৱা কি কৰি থাকিব আৰু ন' সেইকাৰণে মানে কাইলে যদি ট্ৰেইনিং ফুল ট্ৰেইনিং কৰি পেলাই আপোনাৰ পৰহিলে প্লেছ কৰাই দিব তেওঁক।
তাই মানে কৈ আছিলে, কৈছে বোলে হেৰি ট্ৰেইনিংটো কৰি পেলাই মই হাতৰ সুধিটো কৰি ল'ম আৰু তাৰ ছত জইন কৰিম বুলি কৈছিলে।
উম সেনেকেও পাৰিব।
অঁ তাই মানে তেনেকে কৈছিলে, তাৰিখ পা কৰিলে ভাল আও সেইটো কৈছে আৰু এতিয়া সাতৰ সোধিটো শুকু শনিবাৰেটো কৰিব ধৰ দেওবাটো থাকি মঙলবাৰ পাব লাগিলে তাই জইন কৰি দিব আৰু
এক তাৰিখৰ পৰা জইন কৰি দিব, গোটেই মাহটো পাই যাব।
অঁ, বুধবাৰ বুধবাৰৰ পাহে পৰিছে আৰু এক তাৰিখ। বুধবাৰে তাই জইন কৰিলে, বুধবাৰে গ'লে তাই তাইতো তেত সেইদিনাখনৰ পা যাবই লাগিব আও
উম উম।
তোৱা কা মানুহ আহে তাত নিবলৈ ন'
অ' নিবলৈ মানুহ আহে, তেওঁ তেওঁৰ লগত এগ্ৰিমেন কথা পাতিব মানে আপোনাৰ ভন্টি লগত ক কথা পাতিব আঁ ভন্টিয়ে ক্লণ্টৰ লগত কথা পাতিব মানে দুইফালে এগ্ৰী হ'ব লাগিব। তেওঁ এগ্ৰী হ'ব লাগিব আপোনাৰ ভণ্টিক লবলে, আপোনাৰ ভন্টিও তেওঁৰ লগৰ তাত যাবলে এগ্ৰী হ'ব লাগিব। বোলে মই নাযাওঁ ইয়াত মই বেয়া পাইছো, সেইটোত মানে নপঠায়।
অ' গম পাইছো, সেই মানে য'ত মানে তাই ল'ম বুলি ভাবে তাত মানে এ বিচাৰি থকা মানুহে সেয়া সেয়া মানুহ মাতিব আৰু।
উম উম উম। আমাৰ ক্লাইণ্ট থাকেতো।
অ', গম পাইছোঁ, তাইক মই কৈছো তই ওচৰে পাজৰে কেটেকি বাৰী মানত লবি এন সেই বুলি কৈছো, তাই কৈছে মই পৰুৱা ফালে ল'ম বুলি কৈছে, কৈছে পৰুৱা বোলে মোৰ ওচৰ হ'ব আৰু ম পৰুৱাতে ল'ম এনেকি বুলি কৈছে, মই হয়তো সেইটো তোৰ কথা তই য'ত ল' ল
যাতে দচ টকা বিচ টকা খৰচ হয় আহা যোৱা হয়
এই তাইমানে তাইমানে সেইখিনি তাই হেৰি কৰিব সেই ভিতৰে ভিতৰে মানে আহি ওচৰত ওলাবহি। খোজকাঢ়িয়ে আহিব তাই, আহি পেলাই মানে সেইকণ মানে পৰুৱালৈ দচ টকাহে লয়।
উম, আৰু আৰু চাও বুলি ক'লে পৰুৱা সেইকণহে খোজ যাব পাৰে যদি এক্সেছাইজ কৰো বুলি ভাবে, উম, বোলে বোলে মোৰ তিপুৱা জলবাজি হৈছে ৰাতিপুৱা মই গড়ীত গুছি যাওঁ, আহোতে মোৰ কাম বন কৰি আৰামত খুজ কথাটো কৈছো, পইচাটো নিজৰ বাচিব। উম, পইচাটো নিজৰ বাচিব হয়নে নহয়?
নিজৰ বাচিব সেই বচোৱাটো নিজৰ কথা, মইছো হ'বদে তোৰ দুমাহত সেইটো কাটি দিব। তোকতো একেবাৰতে নাকাটে নহয় দুমাহত কাটিব তই চাই বুজি অ', সেইটোৱে, এতিয়া ধৰ মানুহৰ ঘৰত কৰিলেও মানে পইচাটো কেতিয়া দিব দেৰিকে এইটো এইটো তাৰিখ খত পইচাটো সোমাই যাব।
উম, একদম এক তাৰিখৰ পৰা পাঁচ তাৰিখৰ ভিতৰত চেলাৰী দিবই লাগিব।
ওলাই গ'লে ভালো লাগে, কালি ওলাই এতিয়া আমি ওলাই নাযাওঁ যে, এতিয়া মো কালি ওলাই গৈছোঁ কিমান ভাল লাগিছে, আমাৰ বাপেকক ম কৈ আছো ময়ো সোমাম দেই বোলো আহা বছৰ মানে।
উম, উম, এ, মই যে এবাক কথা ভাবো দে কামত লাজ নাই, কোনো বেমাৰ এটা হ'লে কিবা এটা নাইকিয়া হ'লে কথাটো কৈছে খাবলৈ নাথাকিলে কোনো নিদিয়ে নহয় বিপদত, হয়নে নহয় মই একো কামত লাজ নকৰো।
কোনো নিদিয়ে।
বেমাৰী চাও ঘৰৰ কাম কৰিব পাৰিলে বাহিৰেও কৰিব
একো নাই একো নাই আমি কাম মানে আমি কি জানা আমি মাৰ কাম কৰিব লৈ যাম আমি হেৰি নকৰো কুণ্ঠাবোধ নকৰো, আমি যেনেকুৱা ধৰণৰ কামেই আমি কৰি দিম। বাহিৰক কাম হ'লেও ভিতৰৰ কাম হ'লেও আমি চব কামে কৰিম।
তেওঁ যদি আপোনাৰ ভন্টীয়ে যদি ভালকে কাম কৰে, তেতিয়াহ'লে পেচেঞ্চ চোৱা কামো দি দিব পাৰে, মানে গম পাইছা না নাই, এতিয়া মানে প্ৰথম ডমেষ্টিকৰে দিব। তাৰপিছত যদি ভালকে কাম কৰে, তেতিয়া ধৰি লওক ৰোগী চোৱা, বেমাৰী চোৱা তেত তিয়া আঠ নহেজাৰ দ এনেকে, অ', তেতিয়াহ'লে সেই নহেজাৰ মানো দৰমহা পাব। বেমাৰী এজন কি ধৰি লওক আপোনালোকৰ ঘৰৰে কাৰোবাৰ বেমাৰ হৈছে কি কেয়াৰ ল'ব আপুনি গা ধুৱাই দিলে। খুৱাই দিলে বা পৰাপক্ষতো খুৱাই দিব নালাগে, দি দিলেই হ'ল সন্মুখত। তেনেকুৱা ধৰি লওক বা তেওঁৰ ধৰি লওক যিকেইটা কাপোৰ আছিলে ধুই দিলে, এইটো পেচেণ্ট চোৱা কামটো ইজি কিন্তু অকণমান টাইম কষ্ট দে কাৰণ ডাইপাৰটো চেঞ্জ কৰিব লাগিব।
অ', সেইখিনি সেইখিনি কষ্ট অ'।
অ', কষ্ট মানে কি নিজৰ ওপৰত ডিপেণ্ড কৰিব আপুনি পাৰিবনে নোৱাৰে কিন্তু চেলাৰীটো বেছি আপ আৰাম পা মানে ভাল পায় আৰু।
উম।
যদি হাই ছেকেণ্ডেৰী পাচ তেতিয়াহ'লে ভৱিষ্যতলে সেনেকুৱা কাম লৈ ল'ব দিব।
বাইদেৱে ঠিকেই কৈছে ন'? হেৰি আ, বাচ্ছা টানহে বুলি। ঠিকে কৈছে অৱশ্যে, এইটো পুৰা ৰিস্ক থাকে।
ঈশ্বৰ আছেতো, বাচ্ছাৰ লগত দৌৰি ফুৰিব লাগিব, আপুনি ঘৰৰ কাম কৰিলে ঘৰৰ কাম হৈ গ'ল বহি থাকিলে, আপোনাক কাম নাই, কিন্তু উম, অ', তাছত আন কি বাচ্ছা চালে কি হ'ব টোপনি গৈ থাকিলেও চাই থাকিব লাগিব হয় নে নহয়? কথাটো কৈছোঁ, অ', প কিছুমান ব এনেকুৱা আছে পৰি যাব নেকি, ধৰি লওক এবছৰ হৈছে যেনিবা, বিছনাৰ পৰা পৰি যোৱা সেইটোও চাই থাকিব লাগিব। অ', সিহঁতৰ শুৱাতো কোনো ভেলুৱে নাই। শুৱাটো কোনো ভেলুৱে নাই পোৱালি মানুহৰ, হয় নে নহয়, কোনটো সময়ত নুশুবও পাৰে। দহ শুই উঠি যাব পাৰে, উম, বাচ্ছা চোৱাটো মই ভাবো ক্ৰিটিকেল বুলি দেই। এনেকুৱা ধৰণৰ।
তাকেতো।
মোক বাৰু কোৱা নাই মেমে, মই আজি যাব বুলি গম পাওঁ আপুনি। অকে, আপুনিহে আহিছে ভণ্টি, ভণ্টি যাব বুলি আজি গম পাও মই, কোৱা নাই বাৰু। মইয়ো আপোনাক সুধিম বুলিয়ে ভাবি আছিলো, মই বোলো ফোন এপাক কৰো।
তাই মোক আহিয়েই ফোন কৰিছে আৰু, এনেকৈ, এনেকৈ মই গৈছিলোঁ আৰু এনেকুৱা, এনেকুৱা কথা। আৰু তা তাৰপিচত মই মানে কৈছো আৰু, মোৰ ওপৰতে কথা আৰু এনেকে বুলি, মই কৈছোঁ হ'লেও মই মই কৈছোঁ আহে, সেইয়া মানুহ যে তাৰপৰা আহিবই, তোৰ মানে ঘৰৰ মানুহৰ লগত এবাৰ হেৰি
অ', এবাৰ ডিচকাচ, পাছত নহলে কি হ'ব জানে মই আমি দিয়া নাই, জোৰ -জবস্তি লৈ গৈছে বুলি ফচাই দিব না, আমাৰো অফিচটো আৰু গৰমেণ্ট মানে হেৰি ন, ভাল অফিচ ন, এই মানে হেৰি অফিচ নহয়তো।
এতিয়া ক'বলৈ গ'লে, সেয়া ভাল কামেই কৰিছে, এ সেইটো ভাল কাম বুলি ক'ব পাৰি, মানুহ বিলাকে ধৰ কাম বিচাৰি ফুৰে য'ত-ত'ত, যি বেয়া কিবা হয় গৈ হয়নে? এতিয়া যে কাম বিচাৰি ফুৰিছে, সেইটো ভাল আৰু মানে।
উম।
তেনেকে, তেনেকে কৰিলে মানে, ভাল আৰু সেইটো আণ্ডাৰত কৰিলে মানে।
সেইটোয়ে অ', মানে চেফ চাইড, কোনো ধৰণৰ বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব। বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব, ভালকে খানা তেওঁক দিব লাগিব, মানে ধৰি লওক তেওঁ দিনত থাকিলে। ৰাতিপুৱা চাহ-নাস্তা দিব লাগিব, দুপৰীয়া ভালকে খানা দিব লাগিব। দুপৰীয়াটো ধৰি লওক, ডমেষ্টিকৰ হ'লে নিজে বনাই, যি সিহঁটি
এতিয়া মানে ধৰ, ৰাতিপুৱা গ'লে, ৰাতিপুৱা খানাটো বনাব লাগিব আৰু। যি বনাবলৈ দিয়ে সেয়া বনাব লাগিব, নাস্তা, অ', নাস্তা খাই পেলাই ডিউটিত ডিউটি ওলাই যাব।
উম।
আকৌ অহাৰ লগে, লগে ধৰ দুপৰীয়া ভাতটো দিব লাগিব।
অ', সেইয়াই, ঘৰৰ কাম কিমান থাকেনো, সেইখিনি সেয়া আৰু, আৰু ভাল ঘৰ মানুহ, ঘৰত ইমান হেভি কাম নাথাকেতো। উম, ৰুকা মেলা ধৰি লওক, আৰু ভাল মানুহ ন, চব লাইন আমাৰ ভালেই হয়।
আকৌ কাপোৰ-চাপোৰ ধুবলৈ মেচিন-চেচিন থাকেই।
মেচিন থাকেই বা দুই এটাই যদি সৰু ল'ৰা-ছোৱালী থাকে তে তেয়া ধৰি লওক, ইউনিফৰ্ম-চিনিফৰ্ম বিলাক হাতে দি ধুয়ে, নোলায়, নোলায় আজিকালি উম, নহয় সেইটোৱেই।
উম।
খালি যেতিয়া কামত যাব, তেতিয়া কাপোৰ এযোৰ লৈ যাব দিব আৰু, তাতে পিন্ধিবলে। কৰিব আহোঁতে, আকৌ নিজৰ যোৰ সলাই গুচি আহিব।
ম নহয়, মই তাইক কৈছো তই ভাল মেক্সি লৈ গ'লেও হ'ব মেক্সি পিন্ধিয়ে কৰিব পাৰ, ঘৰৰ মানুহক কিনো আৰু, ঘৰৰ মানুহৰ কাম কৰা নিচিনাকে কৰি থাকিবি আৰু, নিজৰ ঘৰ বুলি ভাবিব লাগিব।
তেওঁ যদি ভালকে হেৰি কৰে তেওঁকো মৰম কৰিব। তেওঁ মানে ধৰি লওঁক ক্লাইণ্টেও মৰম কৰিব, দুই ফালৰ পৰা মৰমটো থাকিলে ভৱিষ্যতলে সেইটো ৰিলেশ্যন থাকি যাব।
এনেই আমাৰ কিন্তু তাই কিন্তু পুৰা মানুহৰ লগত হেৰি হৈ যায় দেই তাই আগতে তেনেকুৱা তেনেকুৱা কাম কৰিছে ন, বহুত ভাল পাই মানে তেনেকে। পোৱালিও বহুত ভাল পায় মানে মিলি যায় উম। পৰিষ্কাৰ পৰিচ হেৰি পুৰা পৰিছ
অ মানুহজনী নিজে চাফাটো সেইটো বস্তু বেছি ভাল। আমাৰ তাত সেইটো বস্তু বেছি বিচাৰে অফিচততো সেইটোয়ে চাই ন। উম, অফিচত থকা দিনটো কাইলে এতিয়া কাইলে ধৰি লও ঘৰ সৰাব, ঘৰ মোচাব সেইটো চাব তাৰমানে
উম আমাৰ এনেই তাই কামত এনেই হেৰি নাই, কামত ঠিক আছে আৰু
আইলা নাইও
উম
ভূতজলকীয়া আছে নেকি? উম
তাছত এটিয়া ভাত নবনোৱা।
বনাম অকমান দেৰিকে।
উম, মোৰ মানে আধা-আধি মানে হৈ আছে ভাতটো। আমাৰ ন, চাৰে নটা মানত আমা ভাত খায়েই যে।
অ আমাৰ দেৰি হয়, আমাৰ বহুত দেৰি হয়। এ আমাৰ এটামান বাজি যায়। মই এতিয়ালৈকে যোৱাই নাই ল'ৰাক পঢ়াই আছোঁ ল'ৰা এঘাৰ, দহটা, চাৰে দহটা, এঘাৰটাত উঠাম। তাপাছত
অ সি এতিয়া শুলে নেকি? ল'ৰা শুলে অ প পঢ়া পা উঠি উঠাবা।
অ, পঢ়াৰ পৰা উঠা আন দে কৈছ অ, তাৰপা মই ভাত মই ভাতত লাগিম, তাৰপা সে আৰু চবকে বনাই কৰি খুৱাই কৰি জাচ, চচ মাৰি, মেলি তাৰ চিজিল কৰি লম কাইলে ৰাতিপুৱালে নাই নাই নাযায় তাৰতো অলভ্যাস বুলি ক'লো বেয়া নহয়।
অ ভালেই সেইটো এটা ভালেই। অ, আমাৰ নাতিজনীও তেনেকুৱা নহয় ৰাতি বাৰটা, এটা বজাত শুব।
উম, এ আপুনি যদি ৰাতিটো শুবলোঁ নিদিয়ে তথাপি নুশুৱে। অ
খালে আমি চাহ খামহে এতিয়াই এনেকে বুলি কয়।
উম উম।
অ।
সেইটোৱে।
আজি পৰীক্ষা হে বহি দিছে বোলে ভাল, ভাল নম্বৰ পাইছে তাকে ফোন কৰি কৈছে।
অ ভাল লাগে শুনি ন।
অ, পঁচিছৰ ভিতৰত বোলে পঁচিছেই পাইছে বোলে তাই। মোক ফোন কৰিলে, মোক ভাল কথা তুমি পঢ়িবা, মোবাইল চোবাইনলবা, ভালকে পঢ়িবা তুমি।
উম। তাকে ঠিক আছে দিয়ক ন। হেল্ল' মই অকণমান ল'ৰাক পঢ়াউংগে ঠিক আছে।
অ, টাইম হ'ল ন?
অ, হ'ব মই এই ল'ৰাক পঢ়াওঙগে। পাছত ফোন কৰিম আৰু উম উম হ'ব দিয়ক।